শুনিছ
শুনিছা নে
অ শুনিছো কোৱা কি কৰি আছা
এ মই লগৰ এজনী ঘৰৰ পৰা ফুৰি আহিলোঁ ৰ'বা তুমি
হয় নেকি মই আছো ৰবা এনে লগৰ আছে মানে তোমাৰ
এ মই মানে লগৰ এজনীৰ পৰা ফুৰি ফুৰি আহিলো তোমাৰ তেনেকুৱা মানে কোনোবা বান্ধৱী আছ আছে নে নাই পিছে
মোৰ আছে ৰ'বা মোৰ সেনেকুৱা লগৰ আছে মানে ভাল বন্ধু আৰু কি মানে আছে তোমাৰ আছে ভাল সেনেকুৱা মানে মোৰ বন্ধু আছে মানে স্কুলীয়া বন্ধু আছে আমি একেলগে থাকো কথা পাতো খেলা ধূলা কৰো আৰু মানে মানে কিন্তু কথা পাত তি সমস্যাৰ সমাধানটো কি কৰো ওলাও এনেকুৱা মানে প্ৰকৃত বন্ধু আছে তোমাৰ আছে নে এনেকুৱা প্ৰকৃত বন্ধু
আৰু চাবাচো আচলতে আমি মানে কেনেকুৱা হয় মানে এতিয়াৰ মানে আমাৰ বান্ধৱীবোৰ যেতিয়া আমি মানে ধৰি লোৱা আ ধৰি লোৱা মানে সেই আৰু স্কুলত আমি মানে সেই কৰো লগবোৰ পাওঁ মানে
আ মানে সেইবোৰ লগ আচলতে আমাৰ প্ৰকৃত লগ হয়নে আৰু চাবা চো মানে কেনেকুৱা ধৰি লোৱা মই যদি বেয়া হওঁ ন হলে আমি মানে আনজনকো মানে মানে আনজন কেনেকে ভাল হ'ব হয় তেনেকুৱা আগতে মানে কেনেকুৱা হ'ব লাগে নিজে ভাল হব লাগে মানে কেনেকুৱা হ'ব লাগে যে নিজে মানে এজনী ভাল বান্ধৱী হব লাগিয়া হয় নে নহয় আৰ ধৰি লোৱা আমি মানে কাৰোবাৰ লগ হলে আমি তেওঁক মানে কিবা বেয়া ৰাস্তাত গলে আমি মানে সঠিক ৰাস্তাটো মানে দেখুৱাব লাগে হয় নে নহয় তেওঁৰ কিবা বিপদ হলে আমি তেওঁক চাব লাগে সহায় কৰিব লাগে আৰু আচলতে বিশ্বাসটো মানে মেইন হয় নে নহয়
হয় অ এইটো বস্তু হয় মোৰো সেনেকুৱা লগৰ আছে আমাৰ মানে স্কুলীয়াই লগৰ হয় আমি একেলগে থাকো কথা পাতো মানে ভাল লাগে কিন্তু মোৰ মতে আগত সেনেকুৱা প্ৰকৃত বন্ধু হব হলে আগত তুমি মানে মই মানে ধৰা মই ভাল হোৱাতো বহুত ভাল তেতিয়াহে এজন ভাল বন্ধু পাম সেনেকুৱা বন্ধু হ'ব লাগে মানে যোনে তোমাৰ ধৰা বিপদত আহিল তোমাক সহায় কৰিব কাৰণে। তোমাৰ সুখ দুখত চবতে আহি কেনে তোমাৰ ওচৰত থিয় হ'ল মানে সেইটোয়ে মানে প্ৰকৃতি ত বন্ধু বুলি ভাবো আৰু মই। মানে সামাজ কি আৰু এতিয়াতো ওলাইছে ন আজিৰ সময়ত এতিয়া সামাজিক মাধ্যমৰ জৰিয়তে বহুত বন্ধু হয়, কিন্তু কিছুমান এতিয়া অনলাইন অনলাইনৰ পৰা বন্ধ হৈছে যেনেকুৱা ই ইনষ্টাগ্ৰাম, ফেচবুক কিন্তু সেইবোৰ বন্ধুক মানে সহজে বিশ্বাস কৰাটো ঠিক মানে, মোৰ মতে আৰু মানে বিশ্বাস কৰাটো ভাল ন নহয়। এতিয়া তুমি বা কি কোৱা এইটো?
হয়, হয়, হয়। আৰু আৰু আৰু চাবাচোন আচলতে আমি বিশ্বাসতটো মেইন ন। মানে কেনেকুৱা ধৰি বিশ্বাস কৰিব লাগে মানে ধৰিল বিশ্বাসটয়ে যদি না থাকে হয় নে নহয়, তেতিয়া বন্ধুত্ব কেনেকে থাকিব হয় নে আৰু ধৰি লও আমি মানে কিন্তু আমাৰ বান্ধৱীজনক মানে মিছা কথা ক'ব নালাগে হয় নে নহয়? যদি তুমি মিছা কথা কোৱা তোমাকো মিছা কথা কথা ক'বা হয় নে, আৰু বন্ধু বুলিয়ে তুমি যিযে বান্ধৱী বুলিয়ে তুমি যি টি কথা ক'ব নালাগে তেওঁক মানে কেনেহেন মানে ভাল চকুৰে চাব লাগে হয়নে? আৰু কেতিয়াও মানে ধৰি লোৱা কাৰোবাৰ আগত তুমি বেয়া ব ব্যৱহাৰ কৰিলা হয়নে? সেই আচলতে কৰিব নালাগে মানে ভাল চকুৰে লাগে, নিজৰ মানে উম তাৰ য হে বান্ধৱী। সেইটো মানে ভাল চকুৰে আচলতে চাব লাগে তুমি যেনেকুৱা তেওঁকো মানে তেনেকুৱা বুলি ভাবিব লাগে। ‌বেয়া ব্ৱহাৰ কৰিব নালাগে হয়নে? আৰু আচলতে আমি যিমান পাৰো আচলতে আমি মানে সহায় কৰিব লাগে হয়নে? আৰু কেনেকুৱা ধৰিল তেওঁ বিপদত পৰিলে, আমি সহায় কৰাটো উচিত।
হয় উচিত, এইটো হয়। ‌মানে বন্ধুত্ব হৈছে মানুহৰ এটা আটাইতকৈ জীৱনৰ মানে সম্পৰ্ক বোৰৰ পৰা এটা মানে আৰু ভাল মানে মান ত চোৱা পৰিয়ালটো আমি জন্মসূত্ৰে পাওঁ। কিন্তু বন্ধুত্ব আমি বাচি লওঁ ন! যে এইজনে আমাৰ প্ৰকৃ ত বন্ধু হব মানে জীৱনৰ মানে অধিক ধৰা কিছুমান আমাৰ গোপনীয় কথা থাকে, মানে যিবোৰ আমি মানে পৰিয়ালত নোৱাৰো। ক'ব কাৰণে, কিন্তু সেইটো কথা আমি ভালকে মানে আমাৰ প্ৰকৃত বন্ধু জনৰ লগত কওঁ। মনৰ কথা খিনি খুলি কওঁ। সেইখিনি মানে, মানে সেইটোয়ে হ'ল আৰু মোৰ মতে আৰু প্ৰকৃত বন্ধু।
আৰু কেনেকুৱা কিছুমান কেনেকুৱা বন্ধু বান্ধৱী আছে জানে নে? ধৰি লোৱা তেওঁ মানে সঠিক ৰাস্তাতে থাকে আৰু মানে কেনেকুৱা আছে লগৰ জনীক বা লগৰজনক মানে কেনেকুৱা বেয়া ৰাস্তা দেখুৱাই দিয়ে। সেই ধৰি লোৱা এইবোৰ, নাখাব লগীয়া বস্তু খুৱায় আৰু ধৰি লোৱা কেনেহেন কৰে কিছুমানে মানে, এই এইবোৰ নিচা জতি য় বস্তু মানে খুৱাই বা কিবা বিপদত পেলাই দিয়ে, সেনে আচলতে সেনে নকুৱা মানে বন্ধু বান্ধৱীৰ পৰা মানে দূৰত থাকিব লাগে মোৰ মতে আৰু আচল কথা কি জানা নাই? আমি মানে নিজৰ বন্ধু বা বান্ধৱী মানে বাচোতে বা মানে যোনজনী আমাৰ বন্ধু-বান্ধৱী মানে বনাম, আমি আচলতে চাই চিন্তি লব লাগে৷ কাৰণ যাকে তাকে আচলতে বিশ্বাস কৰাটো আজিকালিৰ যুগত ভাল নহয়। হয় নে নহয়? সেই হিচাপত মানে চাবলে গ'লে মানে আমি মানে উম ভালকৈ চাব লাগে। যে সেইটো মানে ভাল হয়নে হয়৷ আচলতে আমিতো সকলো ভাল হোৱাটোই বিচাৰোঁ হয়নে?
হয়, এইটো হয়৷ মানে বন্ধুত্ব কেৱল অকল হাঁহি ধেমালিয়ে নহয় দিয়াচোন, মানে এইটো মানে ধৰা এজন মোৰ ই প্ৰকৃত বন্ধু বুলি মই ইয়াক যে যি তি কথা ক'ম মানে বেয়া কি কৰিম সেইটো নহয় বাৰু। ই মোৰ বন্ধু হয় ময়ো তাৰ মানেক বন্ধু ধৰা আমি দুটাই ভালকে সন্মানৰে থাকিলোঁ, দুটাই মানে বন্ধুত ত' বুজা বুজি কৰিলোঁ, ধৰা কিবা এটা দুইজনৰ ভিতৰত ভিত তৰত হ'ল, ভালকে দুইজনে বুজা বুজি কৰি কেনে থাকিলোঁ, খং খং নকৰি ধৰা যদি এজনৰ এজনৰ ভুল হয় তেনেহ'লে সেইটো ক্ষমা কৰাটো উচিত৷ কিন্তু সাধাৰণতে কিছুমান আছে, বন্ধুত্বৰ লগত কিবা সাধাৰণ বছ তো হোৱাৰ লগে লগে কি কয়, কথা নকয়, কথা বন্ধ কৰি দিয়ে বা বন্ধুত্ব শেষ কৰি দিয়ে৷ সেইটো বেয়া কথা, মানে ভালকে থাকিব লাগে যিহেতু এইটো আমাৰ প্ৰকৃত বন্ধু হয়৷ আমি মানে ইজনে সিজনক বুজাটো বহুত ভাল আৰু৷
আৰু আৰু চাবাচোন মানে কেনেকুৱা আছিল জানে এ, যেতিয়া মানে আগতে আৰু আমাৰ মাহঁত যেতিয়া সৰু আছিল, তেতিয়াৰ মানে আচলতে বন্ধুত্ববোৰ ভাল লাগিছিল, কেনেকুৱা আছিল এ কুল ছুটি হয় ন' তেতিয়া তেনেকুৱা হয় আম মানে ধৰি লোৱা মই গ'লো তেখেতসকলৰ ঘৰত বা আমাৰ ঘৰত আহিল বা ধৰি লোৱা আমাৰ আমি যেতিয়া সৰু আছিলোঁ তেতিয়াও মানে আহে, আমি মানে খেলা ধূলা খেলাওঁ বা একেলগে পঢ়ো৷ আচলতে মানে কেনেকুৱা সেইবোৰ দিন আচলতে বহুত ভাল লগা আছিল৷ আজিকালি বাৰু কেনেকুৱা কিছুমানে এনেকুৱা কৰে যে, মানে বন্ধুত ত্বটো দেখাই কিন্তু মানে পালন কৰিব নোৱাৰে, আচলতে কিছুমান এনেকুৱা আছে৷ আৰু মানে আৰু কিছুমানে মানে বেয়া দিশত লৈ যায় বন্ধুত্বটো লৈ কিনে আচলতে তেনেকুৱা হ'ব নালাগে, সকলোৱে আচল তে মানে ভালকৈ আচলতে চলিব লাগে হয় নে নহয়? আৰু তেনেকুৱা আ, বন্ধুতো যাতে আমি নিজে বাচি লওঁ, নিজে আচলতে মানে আমি চাই চিতি ল'ব লাগে হয় নে নহয়? আৰু আমিতো বন্ধুটো প্ৰথম মানে স্কুলতে পাওঁ, একেলগে পঢ় ৰো, খেলা খেলোঁ হয় নে নহয়? টিফিন খাওঁ বা কথাও শ্বেয়াৰ কৰোঁ বা চব কথা কওঁ হয়নে? আচলতে সেইবোৰ আমাৰ মানে সৰু কালৰ মানে সুন্দৰ মানে স্মৃতি। বা মনত থকা কথা আৰু আচলতে মানে কেনে হয় মানে লগ বোৰ থাকিলে সময় কেতিয়া মানে পাৰ হৈ যায় আমি মানে গমেই নাপাওঁ৷
হয়, এতিয়া জীৱনৰ জীৱনত চৈত জীৱনত যদি তোমাৰ ধন সম্পত্তি না-নাইও তথাপিও যদি এজন প্ৰকৃত বন্ধু থাকে মানে সেইটোৱেই ভাল লাগে, কিন্তু মানে এতিয়া চোমা চোৱা তোমাৰ এতিয়া কিছুমান বিপদৰ টাইমত বা কিছুমান তোমাৰ লাগত তিয়াল সময়ত তোমাৰ এজন প্ৰকৃত বন্ধুৱে তোমাৰ লগত আহিব, কিন্তু চোৱা আজিকালি এনেকুৱা হৈছে কলেজত যেনেকুৱা, কিন্তু স্কুল স্কুলীয়া লগখিনি বহুত ভাল আছিল ক'ব গ'লে৷ কাৰণ আমি সৰুৰপৰা ইহঁতক পাইছোঁ বা সৰুৰপৰা ইহঁতৰ লগত খেলা ধূলা কৰা হৈছে৷ ৰং ধেমালি চব কৰা হৈছে, কিন্তু নতুন নতুন যোনবিলাক লগৰ হৈ আছে ধৰা চোচ মেডিয়াৰপৰা হৈ আছে, সেইবোৰক বিশ্বাস কৰাটো বহুত মানে ভয়ৰ ক কথা, মানে ভয় লাগে। আৰে, উম কেনেকে মোৰ গোপনীয় কথা মই এজন চচিয়েল মিডিয়াত লগ পালোঁ এজন কিহক বন্ধুক যদি মই চবখিনি কৈ দিওঁ, সেইটো মানে এটা ভয় লগা কথা। কথা ন, কিছুমান ভাল লাগে, কিছুমান আকৌ সেনেকুৱা থাকে যে, বন্ধুত্ব হ'ব, কিন্তু পিছত আৰু সেইটো কি কৰি দিয়ে।
আৰু চাবাচোন, কেনেকুৱা মানে সঁচা বন্ধুত্বই ন, মানে কোনো ধৰণৰ স্বাৰ্থ নিবিচাৰে। আজিকালিৰ মানে কেনেকুৱা হয়, যে ধৰি লোৱা মানে। তোমাক কিবা এটা কাম কৰি দিলে মানে তেওঁ কব যে মোকো এনেকুৱা কৰি দিব লাগিব তেতিয়াহে মই কৰিম আচলতে চব স্বাৰ্থপৰ হৈ পৰিছে হয় নে নহয়? তাৰ মাজত ভালো আ এ হয় নে নহয়? সেইকাৰণে আমি মানে নিজে বাছি লোৱাটো উচিত ভাল মানে বন্ধুত্ব৷ যাতে তেওঁ মোক বিপদত সহায় কৰে, মইও তেখেতক বিপদত মানে সহায় কৰিব পাৰোঁ মানে কেনেকুৱা হৈছে, স্বাৰ্থপৰ টাইপৰ দৰে হৈ গৈছে হয়নে? আৰু মানে কেনে এনেকুৱা হ'ব লাগে, আমি বন্ধুত্ব হলে দুখ সুখৰ লগৰী হ'ব লাগে, যাতে মই দুখত থাকিলে, তেওঁ দুখী হয় মই সুখত থাকিলে তেওঁ সুখী হয়, তেনেকুৱা ধৰণৰ বা মোৰ বেয়া সময়তো তেওঁ যাতে মোৰ লগত থাকে, মোক সাহস দিয়ে, হয় নে নহয় আৰু তেতিয়া কেনে মানে আনন্দ, মানে মনটো এটা ভাল লাগে, হয় নে নহয়? আনন্দ দুগুণ মানে বাঢ়ে। আৰু কেনেকুৱা ধৰি লওক, আমাক যাতে সঠিক পৰামৰ্শ দিয়ে বা সঠিক ৰাস্তা তাত যাবলৈ আমাক মানে এ এনেকুৱা আৰু তেতিয়া আচলতে মানে কেনে হয়, টান কামো আচলতে সহজ হৈ পৰে যে এতিয়া আমাক, আমাৰ নিজৰ বন্ধু বা বান্ধৱীয়ে আমাক মানে আমাৰ লগত থাকে।
হয় ঠিক কৈছা। মানে সেয়ে মানে ধৰা নিজে এতিয়া কেনেকুৱা। ধৰা, সেই সময়ত এজন ভাল বন্ধু ধৰা তোমাক যদি নোটছ দিয়ে বা তোমাৰ একজাম আহিলে। নোটচ দি সহায় কৰে, কিন্তু কোনোবা আছে, কি কৰে, একজামৰ আগত ক'ব নাই, মোৰ লগত নোটচ নাই, কিবা নাই সেনেকে কয়, কিন্তু সেইবোৰ প্ৰকৃত বন্ধু নহয়, প্ৰকৃত বন্ধু সিজনে, যিজনে ভাবিব। যে, ময়ো মোৰো যাতে পৰীক্ষা ভাল হয়, মোৰ লগৰজনীৰো যাতে পৰীক্ষা ভাল হয়। সেইকাৰণে মই ইয়াক নোটছখিনি দি কেনে সহায় খুব কৰোঁ, কিন্তু কিছুমানে বেয়াতোয়ে খোজে বা নাই ই যাতে বেয়া কৰে পৰী পৰীক্ষাতো, সেইকা, সেইবাবে কি কৰে নোটচখিনি দিয়া বন্ধ কৰে, সেইটো মানে প্ৰকৃত তো বন্ধুতো পোৱা মানে বহুত, মানে বহুত ভাগ্যৰ কথা।
তোমাৰ লগত কথা পাতি বহুখিনিয়ে ভাল লাগিল, বহুখিনিয়ে কথাই শিকিলোঁ বাৰু, আজিলে এৰিছোঁ।
ঠিক আছে, মোৰো ভাল লাগিল কথা কৈ কেনে তোমাৰ লগত ৰাখিছো, ধন্যবাদ।